হেল্ল'। হেল্ল'।
হয় হয় শুনিছোঁ কওক।
অ' অ'। ভালনে আপোনাৰ খবৰ?
অ', অ' ভালে আছোঁ দিয়ক। আপুনি ভালে আছে?
অ' ভালে আছোঁ।
হয় হয়। লোকক মানে এতিয়াতো বাৰু, অ' সময় আছে এতিয়া কাতি বিহুলৈকে।
অ' কাতি বিহুলৈ।
হয়। আচ্ছা বিহু বুলি ক'লে আপুনি আমাৰ উৎসৱ আমাৰ অসমৰ মেইন উৎসৱ বিহুৱে আৰু হয়নে?
বিহুৱেই।
হয় হয়। থুল মূলকে জনাব নেকি অলপ?
দি আছিল। অ' বিহু প্ৰথমত আহোম ৰাজত্বৰ সময়ত আৰম্ভ হৈছিল।
হয় হয়।
আৰু ৰজা ৰজা পাহৰি গলোঁ কিন্তু আহোম ৰজা এজনৰ আন্ডাৰতে ষ্টাৰ্ট হৈছিল। প্ৰথমতে ৰাজদুৱাৰতে চেলিব্ৰেচন হৈছিল আগতে।
আচ্ছা এইটো গম পোৱা নাছিলো বাৰু তাক।
হে জনতাবিলাকেও কৰিব ধৰিলে। বিহু। বিহুত আচলতে আপোনাৰ নেচাৰেল বস্তুবিলাকক
হয় হয়।
পূজা কৰে মানে চেলিব্ৰেট কৰে।
হয়।
অ' আৰু তিনি প্ৰকাৰৰ মেইন বিহু আছে আমাৰ।
হয় হয়।
পাত দিলো, লটালি দিলো আৰু কাটিলো।
হয়।
মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। আৰু আৰু আপুনি কওঁক। আপুনি কি জানে?
হয়, আপুনি যিটো মানে আহোম ৰাজত্ব কালৰ পৰা মানে স্থাপনা হোৱা বুলি কৈছে আৰু। হয়, মই মানে যিখিনি মোৰ মন পৰিছে মানে। স্বৰ্গদেউ ৰুদ্ৰসিংহ যে আছিলে। তেখেতৰ দিনত মানে মানে কলা সংস্কৃতিৰ। আৰু সংগীত বা লোক উৎসৱ বোৰ মানে প্ৰকাশ পাইছিলে আৰু। হয়, হয়, আৰু লগতে মানে বিহুতটো কৃষি ভিত্তিক। বুলি ক'ব পাৰি আৰু। হয়।
অ' অ' হয়, হয়।
আৰু লগতে আমাৰ অসমত বাৰু। ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহুৰ লগতে হয়, হয়। নিশ্চয় হয়।
আৰু ৰঙালী বিহুত নাচ-গান কাতি বিহুত আকৌ আমি পূজা কৰোঁ। আহ
নাচ-গান বিভিন্ন ধৰণৰ মানে আ-অলংকাৰ যেনেকে পুৰিয়া বা গলপতা এইবোৰ পিন্ধা হয়নে।
হয়, হয়, এটা কথা জানে বিহু গানৰ কথা গ'ম পাই বিহু।
বিহু সংগীতৰ কথা গ'ম পাওঁ হয়।
বিহু সংগীত এতিয়া আমি তেনেকুৱা শুনো মানে। হেপী মানে সুখৰ সুখৰ বা খেল ধেমালীয়া তেনেকুৱা গানবোৰ আজিকালি আমি শুনো।
হয়।
কিন্তু, প্ৰথমতে যেতিয়া বিহু গান প্ৰথম, প্ৰথম যেতিয়া ওলাইছিল আৰু আহ ধৰি লওঁক আমাৰ যেতিয়া ভাৰত ইনণ্ডিপেণ্ডেঞ্চ হোৱা নাছিলে, তেতিয়াৰ সময়ত বিহু গানটো। মানে আৰু আৰু বিহু গানটো তাৰ মানে আগতে। আপোনাৰ ছচিয়েল ইভেঞ্চবিলাকৰ ক্লাচ মানে আছিল আৰু সেইবোৰ মানুহক জনাবৰ কাৰণে যে চ'ব। চছিয়েল বিলাক তেনেকোই কৰিব লাগে এই বিলাক তেনেকুৱাক আছিল।
হয়।
অ' অ' থাকে থাকে আৰু লগতে আৰু কি জানে এই বিষয়ত আৰু। মানে বিহু সংগীতবোৰ ভূপেন হাজৰিকা, খগেন খগেন মহন্ত, কল্পনা পাটোৱাৰী, জুবিন গাৰ্গ, পাপণ আদি শিল্পীয়ে মানে বহুত জনপ্ৰিয় কৰি তুলিছে হয় নে।
হয়, হয়।
অ' লগতে হয়।
ব'হাগ বিহু আপোনাৰ কেতিয়াওঁ পাহৰিব নোৱাৰোঁ জীবনতো তেওঁ।
হয়, হয়। হয়।
এ, ৰঙালী বিহুত হয় গোটেইকেইটাই আমাৰ ঘৰ ঘৰৰ কাষত বিহু পাতা হয়।
হয় হয়।
তাতে আৰু
অ', অ'।
ৰঙালী বিহুৰ সময়ত বলাই কি বুলি অ'
হয় হয়।
কি কি নাম
কোনটোৰ কথা সুধিছা আমি মই অলপ যান যাতায়তৰ অলপ শব্দবোৰ শুনি গৈছোঁ, কি ক'লে।
মানে বিহুৰ টাইমত যে ধুমুহা আহে যে।
হয় হয় এইটো বৰদৈচিলা বুলি কয় হয়।
বৰদৈচিলা।
হয়। অ' বৰদৈচিলাৰ লগত বহুত ঐতিহ্য মানে কিছুমান মনোৰম কথা মনত পৰে হয়। আপুনি মানে বিহু প্ৰথম দিনা গৈছিলে নেকি আমাৰ ষ্টেডিয়ামখনত।
অ', অ',
হয় হয়।
হয় হয়।
হয় হয় সৰু কালিত বাৰু ময়ো গৈছিলোঁ। হয় হয়। হয়। হয় মই অলপ আপোনাক এটা অনুৰোধ জনা আপুনি অলপ অলপ ডাঙৰকে কওঁক।
ডাঙৰকে কয় আছোঁ। তাৰ মানে মই বাহিৰত আছোঁ, খোজ কাঢ়ি আছোঁ, সেইকাৰণে অলপ চাগে এনেকুৱা হৈছে।
হয় হয়।
নাই অ' ভাগৰ লাগিছে চিৰি উঠি আছোঁ।
হয় হয় অ', অ', বুজিছোঁ বুই বাৰু মই য আপুনি ঠিক আছে মই দুটামান কওঁ আৰু লগতে আপোনাৰ আমাৰ অসমত আলি আই লিগান দেখা যায় আৰু লগতে বৈশাগু, বাথৌ পূজা। দেওধনী উৎসৱ দেখা যায় হয়।
অ'।
আৰু দৌল উৎসৱ দেখা যায় বৰপেটা জিলাৰ আটাইতকৈ ডাঙৰ দৌল উৎসৱ আৰু পোহৰ উৎসৱো, দৌল উৎসৱ।
অ' দৌল যাত্ৰা।
দৌল যাত্ৰা হয়। দৌল যাত্ৰাৰ বিষয়ে আপুনি অলপ ক'ব নেকি।
দৌল যাত্ৰা আপোনাৰ হোলীৰ সময়ত হয, অ' কৃষ্ণ ভগৱান আপোনাৰ অ' দৌল দৌল যাত্ৰা কৰা হয়। আপোনাৰ উত্তৰ গুৱাহাটীত।
হয় হয় অ'।
অ' সেইটোৱে। হেল্ল', আপুনি কিবা শুনি আছে নেকি?
অ' শুনি আছোঁ মই হয় শুনি আছোঁ।
অ', অ'।
আৰু লগতে আলিয়া লিকাং বুলি উৎস পাতি আছে যিয় মানে মিচিং জনগোষ্ঠীয়ে, মিচিং জনগোষ্ঠী আটাইতকৈ ডাঙৰ উৎসৱ ফেব্ৰুৱাৰী মাহত হয়।
অ', ফেব্ৰুৱাৰী মাহত হয়।
অ', তাতে মানুহে গুমৰাং নৃত্য কৰে।
সকলেও কোমৰাং নৃত্য কৰে। উম। আৰু বেলেগ বেলেগ বেলেগ বেলেগ আহ কাপোৰ সাজ আছে তেনেকৈ বড়ৰ আপোনাৰ দখনা আছে।
হয়, হয়, হয়।
তেনেকেই চব জাতি জনগোষ্ঠীৰ আছে আৰু অসমখন জনগোষ্ঠী আৰু অসমখন পোৰাতো বিভিন্ন জনগোষ্ঠী দিয়ে সাত পাল তাৰেও চব ডচছে সাতটা জনগোষ্ঠী আছে তাৰেও চব ডভিচ জন আৰু আছে।
হয় হয় অ'।
আৰু অসমীয়া লেংগুৱেজটোতো একচুৱেলি অ' বহুতটা জনগোষ্ঠীৰ মিল হৈ পিনে অ', হৈছে। সৃষ্টি হোৱা ভাষা হয়।
অ', লগতে
অসমীয়া ট্ৰাইবতো নপৰে একসুৱেলি। মানুহ এইটো হ'ল অসমীয়া তালে আ বহুত জাতি জনগোষ্ঠী আছে।
হয় ঠিকে কৈছে। হয় লগতে আমাৰ অ অঞ্চলটোৰ ওচৰত এতিয়া বৰ্তমান ৰথ যাত্ৰাৰ সময় আহি পাইছেি।
অ' হয় হয়।
আমাৰ আমাৰ ইয়াত ৰথ যাত্ৰাও হয় মানে চাবলৈ যাব লাগিবৱ
এটা সময়ততো এইবোৰ চব চেকৰিফাইচ হৈয়ে যায় লাহে লাহে।
কি হ'ব এটা
হ'ব মানে আৰু প্লাছ হ'ব বহুত বস্তু পাহাৰা যাব। বহুত বস্তু নতুন নতুন হ'ব।
হয় নতুন বস্তু আদৰি লম আমি হয়।
হয় তেনেকুৱা হয় আৰু আজিকালিত ত' বিহুৰ লগ বহুত বস্তু পুৰণা হেৰুৱাই গৈছে বহুত বস্তু।
হয়, ঐতিহ্যমণ্ডিত বস্তুবোৰ হেৰুৱা গৈছে আজিকালি।
হয় হয় বহুত বস্তু হেৰুৱা গৈছে। আমাৰ মান টাইমত আছে চাগে কিছুমান বস্তু আছিল। অ' এ কি বুলি কয় পাহৰি গলে মই।
হয়।
এই ঢোল পেপা বজাই অ', আমি কথা পাতিব পাৰো। বিহুৰ ল'ৰাজনে ধুলকেইটা বজাই। তাতে নাচনী বিলাকে নাচেঁ।
হয় হয়। ঢোল বহুত প্ৰকাৰৰ ঢোল আছে, বাৰু থেপা ঢোল আছে।
যজন বিহু ডান্সৰ অসমীয়া বিহুৰ ফোক ডান্সৰ ইনষ্ট্ৰুমেণ্ট। এইবিলাক অসমীয়া বিহু ডান্সৰ বিহু বিহু ফক ডান্সৰ ইনফ্লুৱেঞ্চ ছোৱালীৰ আতৰ কাপোৰ বিলাক ৰিহা পিন্ধে মুগা মেখেলা চবে পিন্ধে। গামখাৰু গামখাৰু ঢোল মাদেলি গল পাতলি। কপৌ ফুল যজনা। অ', অ', অ', এইখিনিয়ে আৰু হ'ব ঠিক আছে।
অ', ঠিক আছে বাৰু ঠিক আছে ভাল লাগিল ধন্যবাদ।
ঠিক আছে। অ', ঠিক আছে।